অঁ।
আহ, কি খবৰ?
মই ভালেই ৰ'বা তোমাৰ?
উম, ভালে। আজি মানে অকণমান তোমাৰ লগত কৃত্ৰিম বুদ্ধিমত্তা যিটো মানে। এয়াই বুলি কয় আকৃতি। ফিচিয়াল ইন্তেলিছেন তাৰ বিষয়ে অকমান আলোচনা কৰিম ভাবিছো
ঠিকে ভাবিছা দেই। আজিকালি এ আই বহুত। চৰ্চিত বিষয় হৈ পৰিছে। প্ৰায় সকলো ক্ষেত্ৰতে ইয়াৰ ব্যৱহাৰবিধ। কি পাইছে কিন্তু।
ঠিক কৈছা, কিন্তু বহু মানুহে এয়াই মানে আচলতে কি সেইটো ভালদৰে নাজানে। তোমাৰ মতে এয়াই কি।
অ, সহজ ভাষাত কবলৈ গলে ধৰা মানুহৰ দৰে চিন্তা শিকিব পৰা আৰু সিদ্ধান্ত লব পৰা কম্পিউটাৰ এটা ব্যৱস্থাকে এ আই বুলি কোৱা হয়, বহুত খিনি মানুহে ইয়াৰ আহ ইয়াৰ মানে সম্পূৰ্ণ সম্পূৰ্ণকৈ ইয়াৰ বিষয়ে গমো নাপায় লগতে ইয়াৰ কি কি। কাৰ্য ইয়াৰ কি খিনি সুবিধা অসুবিধা আছে সেইখিনি সেইখিনিৰ বিষয়েত গম নাপায়।
হয় হয়, মানে মানুহৰ বুদ্ধিমত্তাক যন্ত্ৰত অনুকৰণ কৰাৰ চেষ্টা নহয় জানো।
হয় একদম ঠিকেই কৈছা, যেনে ধৰ চট জি পি টি গুগল এচিচেণ্ চিৰি। এনেক্সা এইবোৰ ধৰা। এটা এ আইৰে উদাহৰণ হয়।
অঁ, তুমি কেতিয়াবা কেতিয়া প্ৰথম এ আইৰ বিষয়ে শুনিছা।
মই এ কভিডৰ পিছত বেছি শুনিবলৈ পাইছিলো কিন্তু আগতে চিনেমাত ৰবট দেখি এয়াই বুলি ভাবিছিলো, সেইটো বাৰু মোৰ ভুল ধাৰণা আছিল।
উ উম উম হয়, মোৰো তেনেকুৱাই আছিল। আগতে ভাবিছিলোঁ এয়াই মানে কেৱল মানুহৰ দৰে ৰবট।
উম, কিন্তু আচলতে হয় কোৱা।
মানে কিন্তু আচলতে এ আই কেৱল ৰ'বত নহয়। আজিকালি মানে মোবাইল ফোনত এ আই আছে।
উম, কেনেকৈ।
কেমেৰাৰ ফিল্টাৰ মুখ চিনাক্তকৰণ অটো'কাৰেক্ট ইউটিউবৰ ৰিকমেণ্ডেশ্যন এইবোৰ মানে এয়াই ব্যৱহাৰ কৰে।
অ, বা আমি দৈনন্দিন জীৱনত এয়া ব্যৱহাৰ কৰিছো। যদিও হয়তো আমি গমেই নাপাওচোন।
উম ঠিক কথা, তেনেকে তোমাৰ নেটফ্লিক্সত তুমি যি চিনেমা চোৱা তাৰ ভিত্তিত মানে নতুন চিনেমা পৰামৰ্শ দিয়াটো এয়াইৰে কাম।
অহ অ'। তোমাৰ মতে এ আটাইতকৈ ডাঙৰ। সুবিধা কি?
মোৰ মতে সময় বচোৱা যি কাম মানে মানুহে ঘণ্টাৰ পিছত ঘণ্টা কৰি থাকে এয়াই কম সময়তে মানে কৰি দিব পাৰে।
অ, মানে ধৰ উদাহৰণস্বৰূপে যদি। ক'বলৈ যাওঁ, তেনেহ'লে ডাটা বিশ্লেষণ অনুবাদ, ইমেইল তথ্য বিচৰা, এইবোৰ এ আইয়ে দ্ৰুত ভাৱে কৰিব পাৰে। এনেকুৱাই নহয় জানো?
হয়, হয়। ঠিক। স্বাস্থ্য খণ্ডতো এ আই মানে ব্যৱহাৰ কৰা হয় বুলি শুনিছোঁ।
উম, ঠিকেই শুনিছা তুমি। মানে ধৰা এ কিছু কিছুমান ৰোগ চিনাক্ত কৰাত, এক্সৰে বিশ্লেষণ কৰাত, চিকিৎসকক সহায় কৰা এইবোৰত এয়াই ব্যৱহাৰ কৰা হয়। আজিকালি এ য়াই বহুত ক্ষেত্ৰতে সুবিধা বহুত ওলাইছে আজিকালি প্ৰযুক্তিবিদ্যা বহুত সহায় হৈছে। এই এ আইটোৰ পৰা
উম, এই কৃষি ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি নেকি?
নিশ্চয় পাৰি। এই আইৰ সহায়ত খেতিৰ অৱস্থা নিৰীক্ষণ, আবহাৱা বিশ্লেষণ আৰু উৎপাদন বৃদ্ধি কৰাত সহায় কৰে আৰু আমি য কোনখিনি মাটিত খেতি কৰিছো সেই মাটি যি খিনিৰ পিটচ কিমান আছে পিটছৰ বেলেঞ্চ এটা থাকে ন কিমান আছে এইবিলাক ধৰা এ য়াই নতুন- নতুন নতুন সেদি গম ধুনীয়াকে গম পোৱা যায়।
কিন্তু বহু মানুহে ভয় কৰে যে, এ য়াই চাকৰি মানে চাকৰি কাঢ়ি নিব নেকি?
হয় সেইটোটো মইয়ো শুনিছো। কিন্তু এই ভয় একেবাৰে অমূলক নহয়। কিছুমান সাধাৰণ কাম এ য়াই এ কৰিব পাৰে।
উম, উম। তেন্তে মানুহে কি কৰিব?
মানুহে নতুন-নতুন নতুন দক্ষতা শিকিব লাগিব। ইতিহাসত নতুন প্ৰযুক্তি আহিলে কিছুমান চাকৰি নষ্ট হৈছে। কিন্তু নতুন চাকৰিও সৃষ্টি স হৈছে তাৰে লগে লগে যিমান খিনি ন চাকৰি নষ্ট হৈছে সিমান খিনি চাকৰিও সৃষ্টিও হৈছে দিয়াচোন।
হয়, হয়। মানে এ আই এ কিছুমান চাকৰি নষ্ট কৰিব কিন্তু নতুন স সুযোগো আনিব।
ঠিক সেইটো।
অ, এনে তোমাৰ মতে শিক্ষাৰ ক্ষেত্ৰত এ আইৰ প্ৰভাৱ কেনেকুৱা?
শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এ আইটো বহুত স সহায়ক হয়। সহজলভ্য হয়। কঠিন বিষয় সহজ হয় সহজকৈ বুজাব পাৰে এ আই এ। লগতে ব্যক্তিগত শিক্ষাও আগবঢ়াব পাৰে। বহুখিনি ক্ষেত্ৰত ছাত্ৰ ছাত যেসকলে এই এ আইৰ পৰা বিশেষ শিক শিক্ষা আ গ্ৰহণ কৰিছে।
উম, উম। হয়, হয়। কিন্তু যদি যদি মানে ছাত্ৰ-ছাত্ৰীসকলে এ আইৰ ওপৰত বেছি নিৰ্ভৰশীল হয়, সেইটো সমস্যা হ'ব পাৰে। নিজৰ মানে চিন্তা শক্তি কমি যাব পাৰে নহয়। তুমি কি।
হয় সেইটো তুমি ঠিক কৈছা দেই সকলো। সকলো সময়তে ছাত্ৰ ছাত্ৰী সকলে যদি এইৰ ওপৰতে নিৰ্ভৰশী হৈ থাকে। সিহঁতৰ মগজবোৰ কম। কৈ চলিব। বাহিৰ তাৰিখ। তাৰ ধাৰা চিন্তা ভাৱনাৰ শক্তিটোও কমি যাব দিয়াচোন। আৰু কোনো ধৰণৰ বিকল্প। হুৱাই হৈ যাব মানে সিহঁতৰ।
হয় হয়।
মানুহে সহায়ক হিচাপে ব্যৱহাৰ কৰিব লাগে কোনো বিকল্প হিচাপে নহয়।
একদম এ এ আাই সহায় আহ সহায় কৰিব কিন্তু সেইষ সিদ্ধান্ত মানে মানুহে লোৱাটো উচিত।
হয় ঠিকেই কৈছা। এয়াই যেনেে বিপদজনক। দিক কি কি।
উম এয়াই মানে ভুৱা তথ্যৰ সৃষ্টি কৰে ডিপ ফেক ভিডিঅ' গোপনীয়তাৰ সমস্যাৰ মানে ইয়াৰ অপব্যৱহাৰো হয়।
হয় দক। ভিডিঅ' মানে কি এনে।
আহ এয়াই মানে ব্যৱহাৰ কৰি মানুহৰ নকল ভিডিঅ' বা মাত সৃষ্টি কৰা যিটো মানে কেতিয়াবা বিপদজনক হ'ব পাৰে মই এই তোমাৰ অলপতে আজি নে যোৱাকালি মই এখন স্কুলৰ মানে মই খবৰ এটা পালো। তৰি চাই থাকোতে পালো। যে মাই। তাৰে ছাত্ৰ এজনে মানে এ আইৰ। দাৰা তেওঁলোকৰ মানে এই ডপেকৰ নিচিনা মানে কিছুমান কাম কৰি তেওঁ মানে তে এতিয়া বৰ্তমান তেওঁ মানে ছাচপেণ্ড হবলগীয়া হৈছে। গতিকে তেনেকুৱা ধৰণৰ এ আইৰ মানে বেয়া ব্যৱহাৰ জৰিয়তে মানে ছাত্ৰ ছাত্ৰীসকলে যি মানে বৰ্তমান অপৰাধমূলক কামবোৰ কৰি আছে। সেইবোৰ কৰাটো অনুচিত কাৰণ এ আইৰ সহায়ত আমি বহুতো ভাল ভাল শিক্ষাৰ বিষয়ে বা জ্ঞান আহৰণ কৰিব পাৰো নহয় জানো।
হয় হয় সঁচাকৈ এইটো এটা চিন্তাৰ বিষয়ে হৈ পৰিছে দেই সেইবাবে এই আইৰ‌ ব্যৱহাৰ আমি নিশ্চয় নীতি নিয়ম মানি চলিব লাগে আৰু নীতি নিয়ম থাকিবয়ে লাগে এই আইৰ ব্যৱহাৰ কৰাৰ।
হয় হয় মানে ভৱিষ্যতে এ আইয়ে আমাৰ জীৱন মানে কেনেকৈ সলনি কৰিব তুমি কি বুলি ভাবা অলপ কোৱাচোন
অ ধ ধৰা আমাৰ এ আইৰ মানুহৰ জীৱন গঢ়িবও পাৰে বা মানুহৰ জীৱন ধংসও কৰিব পাৰে এই মাত্ৰ তুমি যে ক'লা ডিপফেক দিও বুলি সেই ধৰা কোনোবা এইজনী ছোৱালীৰ ওপৰতে যদি এইবিলাক ভিডিঅ বনোৱা হয় তেতিয়া হ'লে সেই ছোৱালীজনীৰ জীৱন ধ্বংস হৈ যাব একেবাৰে ত সেইবিনা সেনেকে ধৰা এ আই মানুহৰ অ জীৱন ধ্বংসও কৰি দিব বা চা কাম কাজ বা চাকৰিৰ ক্ষেত্ৰত আধিক উল আজি কিন্তু ওলাইছে এ আই মানুহৰ চাকৰি খোৱা বুলি সেই তেনেক্ষেত্ৰ মানে এয়াই ধৰা মানুহৰ জীৱন গঢ়ি দিব পাৰে। যদি মানুহে সেই সুযোগটো লাভ কৰিব পাৰে আৰু ধৰক। স্বয়ংক্ৰিয়তা আহিব লাগিব স্মাৰ্ট চিটি স্মাৰ্ট হোম চেল্ফ ড্ৰাইভিং কাৰ এইবোৰ আগবাঢ়িব লাগিব।
হয় হয় ছেভ ডাইভিংকাৰত তুমি বিশ্বাস কৰিবা নেকি।
আৰম্ভণিতে অলপ ভয় লাগিব কিন্তু যদি ইয়াৰ নিৰাপত্তা প্ৰমাণিত হয় তেন্তে নিশ্চয় ব্যৱহাৰ কৰিব পাৰিম
আগবাঢ়িছে নেকি।
নিশ্চয় বহু ভাৰতীয় কোম্পানী আৰু শিক্ষা প্ৰতিষ্ঠানে এ আইৰ গৱেষণাত কাম কৰি আছে আমাৰ ভাৰতখনো কিন্তু কম পিছপৰা নহয় দেই বহুত আগবাঢ়ি যাই আছে এতিয়াও। এনে মানুহৰ কোৱা মতে ভাৰতখন বহুতখিনি তাতে পিছপৰি থকা বুলি কব পাৰি কিন্তু কিন্তু মই সেইটো নামানো
অসমৰ যুৱক যুৱতীসকলেও এআই শিকিব লাগে নেকি
শিকিবয়ে লাগে ভৱিষ্যতৰ চাকৰি বাবে এআইৰ মৌলিক জ্ঞান বহুত উপকাৰী
হয় হয় যদি তোমাক সুযোগ দিয়া হয় এআইৰ সহায়ত সৃষ্টি কৰি কি কি সৃষ্টি কৰিবা
মোক সুযোগ দিলে মই কৃষকসকলৰ বাবে অসমীয়া ভাষাত সহায় কৰিব পৰা এটা এ আই এপ বনাম।
উম মই শিক্ষাৰ ক্ষেত্ৰত ক্ৰত ব্যৱহাৰযোগ্য অসমীয়া এ আই সহায়ক বনাম
সেইটো বহুত ভাল চিন্তা কৰিছ দেই
উম হয়, তোমাৰ মতে এয়া ভাল নে বেয়া?
মোৰ মতে এয়াই আহ নিজে ভাল বেয়া ভাল বা বেয়া নহয়, মানুহে ইয়াক কেনেকে ব্যৱহাৰ কৰে তাৰ ওপৰতহে নিৰ্ভৰ কৰে, ‌ এই এইটো ভাল নে বেয়া। এয়াই ধৰা ভাল ব্যহাৰো আছে বেয়ায়ে ব্যৱহাৰো আছে, অলপতে আমি আলোচনা কৰি উঠি উঠি উলিয়াই দি আছোঁ। মানুহে যদি ভাল ব্যৱহাৰ কৰিব পাৰে তেনেহলে এয়াই সঠিক ব্যৱহাৰ হ'ব। আৰু যদি বেয়া ব্যৱহাৰ কৰিব পাৰে, তেন্তে মানুহৰ জীৱন ধ্বংস হৈ যাব আৰু তেনেকুৱাই।
হয়, হয়, খুব সুন্দৰ, ঠিক কথা কৈছা। অ'হ। মানে সচেতন আৰু মানে দায়িত্বশীল ব্যৱহাৰে ইয়াৰ মে সফলতা নিৰ ধ্যান কৰিব
উম হয়, ঠিকেই কৈছা। মানে এনেকুৱা এ আইতটো হ'ল এনে কোৱা ধৰা চুৰি আহ চুৰি বা কটাৰী যেনে ৰন্ধনতো ব্যৱহাৰ হয় আকৌ ক্ষতিও কৰিব পাৰে মাৰ হাত চাতটো কাটি যাই ন'? সেই এ আইটো তেনেকুৱা। কোৱাই বস্ত
হয় হয় ঠিক কৈছা শেষত মই ক'ম যে মানে এয়াই ভয় কৰাৰ প্ৰয়োজন নাই, কিন্তু ইয়াক বুজি ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, হয়নে?
মোৰো একমতই তুমি ঠিক কৈছা, এয়াই আমাৰ সহায়ক হব পাৰে যদি আমি ইয়াক সিক সঠিক ভাবে ব্যৱহাৰ কৰোঁ। আৰু যদি আমি ইয়াক ক্ষতি ব ব্যৱহাৰ নকৰো, তেনেহলে এয়াই আমাৰ শত্ৰুও হৈ যাব পাৰে।
উম ঠিকেই কৈছা, গতিকে আমি যেনেদৰে মানে সকলো বস্তুৰ ভাল বেয়া দুটা দিশ থাকে গতিকে ইয়াৰ পৰা আমি ভাল খিনি মানে ভাল শিক্ষা, ভাল দিশটো আমি আঁকোৱালি লৈ গ্ৰহণ কৰিম, ‌ আমি কেনেকৈ মানে আগবাঢ়ি যাব পাৰোঁ, তাৰ বিষয়ে বিষয়ে আমি চিন্তা চৰ্চা কৰা উচিত।
হয় আৰু এ আই ব্যৱহাৰ কৰাৰ আগতে ভাল বে দুটা দিশ নিৰ্ণয় কৰিলেহে ভাল হয়, আৰু এ আই ই ব্যৱহাৰ কৰাৰ ওপৰত ধৰা, যদি চৰকাৰে কিবা নিয়ম নীতি লগাই দিয়ে তেনেহ'লে আৰু বেছি সুবিধা হৈ যাব।
হয় হয় খুব সুন্দৰ কথা ক'লা। চৰকাৰেও ইয়াৰ ওপৰত মানে অকণমান দৃষ্টি ৰাখে। দিব লাগে যাতে তে কোনেও অপ অপব্যৱহাৰ কৰিব ব নোৱাৰে।
কৰিব নোৱাৰে আৰু যেতিয়া সকলোৰে জীৱন, সমানে অগ্ৰগতিত আগবাঢ়ি যায়। কাৰো জীৱন তলত নাই বা, আৰু উন্নত নহয় সকলোৱে ইয়াৰ সময়খিনি লাভ উঠাব পাৰে যিহেতু।
অঁ-অঁ হয়, তেতিয়াহ'লে আমি পাছলৈ আৰু ইয়াৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম বিস্তৃতভাৱে। আজি ইমানতে আমি সামৰোঁ।
ঠিক আছে।
হয় ধন্যবাদ।